হেল্ল'।
অ', ময়ো, তুমি এতিয়া কিবা কৰি আছা নেকি?
নাই কৰা, কোৱা?
অ', মই ভাবিলো তুমি ব্যস্ত আছা বুলি, মানে এটা কথা সুধিব খুজিছিলো তোমাক।
অ', সোধা।
তুমি ৰাতি দেৰিলৈকে জাগি থাকা নেকি?
কেতিয়াবা থাকোঁ ফটো এডিট কৰা বা ভিডিঅ' এডিট কৰোৱা কৰা সময়ত মানে ভিডিঅ' এডিট কৰি থাকোতেওঁ সময় বহুত গুচি যায়, তেতিয়া গমেই নাপাওঁ। যে দেৰি হৈ গৈছে বোলে।
উম। কিন্তু সোনকালে উঠাটো বেছি ভাল বুলি কোৱা হয়, তুমি কি ভাবা? আৰু এনেও ৰাতি বেছি দেৰিলৈকে থাকিলে, সোনকালে উঠিব নোৱাৰি।
মোৰ মতে দুয়োটাৰে সুবিধা আৰু অসুবিধা আছে। কিন্তু নিয়মিত টোপনি আটাইতকৈ গুৰুত্বপূৰ্ণ।
উম উম উম। বহুত সফল মানুহ সোনকালে উঠে বুলি শুনা পাইছো, তুমি শুনিছানে?
হয়, কিন্তু সকলো মানুহ একে নহয়। কিছুমান মানুহ ৰাতিও ভালদৰে কাম কৰিব পাৰে। অ', মূল কথা, হ'ল, তোমাৰ ৰুটিন। অনুসৰিহে হয়।
উম, সেইটো কিন্তু সঁচা কথা। আৰু ৰাতি দেৰিলৈকে, উম, কোৱাচোন?
এনে তুমি কি ভাবা? সেইটোৰ বিষয়ে।
অ', সেইটোতো হয়েই, বহুত মানুহ- আহ', বহুত মানুহৰ মানে আচলতে- আহ', কথাবোৰ, উম। বেলেগ বেলেগ, মানুহ সকলো বেলেগ বেলেগ, সেই সেইবাবে মানুহে, কোনোবা মানুহে হয়তো আহ', ৰাতি বেছি দেৰিলৈকে কাম কৰিব পাৰে বা তেওঁলোক বেছি এক্টিভ থাকে। কিন্তু কিছুমান মানুহে দিনত এক্টিভ থাকে, সেইটো কথাও মিছা নহয়, সঁচা কথা। আৰু তেন্তে সোনকালে উঠাৰ, সুবিধা কি আছে কোৱাচোন? এনেই সোনকালে উঠিলে কি হয়? কি ভাল বুলি ভাবা তুমি?
অ', সোনকালে উঠিলে বহুত বস্তু ভাল হয় যেনে মনটো সতেজ থাকে। মনটো সতেজ থাকিলে সকলো কামেই, ভাল হয়। আৰু ব্যায়াম কৰিব পাৰি ৰাতিপুৱা উঠি পিনে। অ', ইউগা চিওগা যি আছে এইবিলাক এক্সাইজ মৰ্ণং ৱাকতো যাব পাৰি। এইবোৰ কৰিব পাৰি দিনটো ভাল ভালদৰে পৰিকল্পনা কৰিব পাৰি, আৰু কামত মনোযোগ লাগে ৰাতিপুৱা সোনকালে উঠে উঠিলে সেইটোৱে ভাল যে কামবিলাকত মন যোগ লাগে বেছিকে।
উম, সেইটো হয় আৰু, খুব মানুহ বিলাক সতেজ হৈ থাকে। আৰু চিন্তা ভাব বোৰ বেছি। ভাল হয় আৰু এ দেৰিকৈ উঠিলে আচলতে মানে এটা বেয়া কি যে, তেতিয়া তোমাৰ মানে অকনমান, গাটো বেয়া লাগে দেৰিকে, কিন্তু- সেইটোৱেই আৰু, তাতকে বেছি ইমান এটা হেৰি নাই। বাকী সকলো মানুহ বেলেগ বেলেগ। আৰু ৰাতি দেৰিলৈকে জাগি থাকিলে। তুমি কি বুলি ভাবা মানে কেনেকুৱা হ'ব পাৰে, মানে ভাল নে বেয়া?
অ', এইটো, এটা ক্ষেত্ৰত ভাল মানে মানুহ জনে শান্তি মতে কাম খিনি কৰিব পাৰিছে ৰাতি। উম বহুত মানুহে শুই যায় ঘৰৰ মানুহ শুই যায় তেতিয়া শান্তিমতে কামখিনি কৰিব পাৰে। কিন্তু এফালৰ পৰা বেয়া যে প্ৰতিদিনে যদি সেনেকে কাম কৰি থাকে, ত', টোপনি ক্ষতি হয়। আৰু শৰীৰত, ৰোগ সৃষ্টি হয় বহুত ৰোগ এনেকুৱাও হয় যে টোপনি নামাৰিলে হয়। আৰু, মনোযোগটো কমে, আহ', তাৰপিছত। মনত পেখা শক্তি কমে বহুত বস্তু আছে। আৰু আজিকালি ল'ৰা-ছোৱালীবোৰ ল'ৰা- ছোৱালীবোৰতো, আহ', - ৰাতিত বহুত দেৰি দেৰি লৈ থাকে। ইহঁতে একো কাম বন নাই তথাপিও মানে বহুত দেৰি লৈকে থাকে।
উম এইটো সঁচা কথা কিন্তু আজিকালি আহ সামাজিক মাধ্যমৰ যুগত আজিকালি খুব এইটো বস্তু বেছি হোৱা দেখিবলে পোৱা গৈছে যে ৰাতি আহ কাম চাম কৰি লৈ আনকি সৰু ল'ৰা ছোৱালী নহয়, ডাঙৰ মানুহেও খুব মানে ৰাতিলৈকে মোবাইল চাই বা মোবাইলত ৰিলচ বা উম সামাজিক মাধ্যমৰ নানানটা বস্তু চাই মেলি শুৱে আৰু সেইটোৰ ফলত বহুতৰ আজি কালি বহুত নতুন নতুন বেমাৰ হোৱাও দেখিবলৈ পোৱা গৈছে আৰু তাৰ মূল কাৰণটোৱে টোপনি খতি। যিটো কাৰণে মানে খুব বেয়া আৰু কিছুমানে নিজৰ আহ সেইটো বস্তু ভালদৰে ব্যৱহাৰ কৰে ৰাতিৰ ৰাতি তেতিয়া তেওঁলোকে আহ কিছুমানে কাম বন কৰি ভালদৰে সোম শুই যায় পিছত কিন্তু মোবাইল চাই বা আন বেলেগ অলাগতিয়াল কাম কৰি সময় নষ্ট নকৰে। বাকী আহ তুমি এনে নিজে কি কৰিবলৈ চেষ্টা কৰা মানে তুমি এনে নিজে কি ভাবা বা কি কৰিবলৈ নিজে তুমি চেষ্টা কৰা?
মই মই চেষ্টা কৰো যে ৰাতি সোনকালে শুব কাৰণে। আৰু ৰাতিপুৱা সোন কালে উঠিব কাৰনে। ৰাতি যিমান সোনকালে শুম তেতিয়া ৰাতি আম তি তেনেহলে মই ৰাতিপুৱা বেছি সোনকালে উঠিব পাৰিম। অ কেতিয়াবা কাম বা অ কিবা প্ৰয়োজনীয় বস্তু থাকিলে যে কৰিব লাগে কালিৰ ভিতৰত জমা দিব লাগে। তেতিয়া মই ৰাতিলৈকে থাকো। বেছি ৰাতিলৈকে নহয় মানে দুটালৈ থাকো আৰু তাৰ পিছত শুই যাও। দুটাত চে বেছি দেৰি নকৰো মই, দুটাত চে বেছি কৰিবও নালাগে কোনো। এনেই তুমি কি ভাবা এইটোৰ বিষয়ে?
অ কিন্তু সেইটো বহুত বেছি দেৰি। আহ দুটাত, মইতো এইটোৱেই ভাবো যে মই ময়ো চেষ্টা খুব কৰোঁ। যে ৰাতি সোনকালে আ শুই পিনে ৰাতিপুৱা সোনকালে উঠিব কিন্তু সেই অ ভ্যাসটো আচলতে কৰিব চেষ্টা কৰি আছোঁ বহুতখিনি। পৰ্যায়লৈ কিন্তু আজি এতিয়াও মানে ভালদৰে মোৰ সেইটো অভ্যাস গঢ়ি উঠা নাই। কিন্তু বিশ্বাস আছে যে এটা সময়ত ময়ো মানে ৰাতিপুৱা উঠিম। বা তেনেকে মইও অ সেই কৰিম কিন্তু হ'লেও মানে দেৰি হয়য়ে মানে কিবাকে হ'লেও এঘাৰটা বাৰটা এটা বাজি যায় শুওঁতে শুওঁতে ৰাতি আৰু ৰাতিপুৱা তাৰ বাবে দেৰিও হয় আৰু খুব বেয়াও লাগে মনতো পিছত ৰা তিপুৱা উঠি যে আজিও নহ'ল কিন্তু হ'লেও অভ্যাস কৰি আছো। অন সোনকালে উঠিবৰ কাৰণে আৰু মই বিচাৰো সোনকালে উঠাটো অলপমান স্বাস্থ্যকৰ কাৰণেও ভাল যেতিয়া, মন মগজু সকলোখিনিৰ বাবেই ভাল। কি আজিকালি বহুতে শুবলৈ যোৱাৰ আগলৈকে মোবাইল চাই থাকে। হয়নে নহয় কোৱাচোন
হয় সেইটো বহুত ডাঙৰ সমস্যা মোবাইলটোৰ আহ মোবাইলৰ বাবে টোপনি পলম হয় আৰু পিছদিনা ভা ভাগৰ লাগে আৰু মাথা বিষ হয় এইবাৰ এইবোৰৰ কাৰণে
উম সঁচা কথা যে সঁচাকে খুব বেয়া এটা মানে এইটো অভ্যাস হৈছে মানুহৰ গোটেই সমাজখনৰ মাজতে যে খুব মানে ৰাতিলৈকে চাই আৰু আহ তোমাৰ ভাগৰ খুব লাগে খুব ভাগৰ লাগে ৰাতিপুৱা উঠি কাৰণ সম্পূৰ্ণ টোপনিটো মানে সম্পূৰ্ণ নহয় টোপনি আৰু ৰাতিৰ টোপনিটো খুব আমাৰ বাবে আমাৰ দেহৰ বাবে খুব প্ৰয়োজনীয় হয় আৰু বাকী তুম তোমাৰ পৰামৰ্শ কি তুমি মানে তুমি নিজতকৈ সৰু বা সকলোকে সমাজৰ মানুহক মানে কি পৰামৰ্শ হয় নি দিব বিচাৰা তুমি এইটো ক্ষেত্ৰত
মই এতিয়া ক'ব বিচাৰিম যে শুবলৈ যোৱাৰ অন্তত আধা ঘণ্টা আগতে মোবাইল আঁতৰাই অ মোবাইল আতৰাই আহ ৰাখিব লাগে নিয়মিত টোপনি লব লাগে আৰু নিজৰ স্বাস্থ্যৰ প্ৰথম স্থানত দিব লাগে স্বাস্থ্যই মানে সকলো স্বাস্থ্য ভাল থাকিলে সকলো সম্ভৱ
উম এইটো সঁচা কথা স্বাস্থ্যটোৱে মেইন আৰু স্বাস্থ্যটোৱে আমাৰ কাৰণে খুব আহ এতিয়া প্ৰধান ব এটা বস্তু হৈ পৰিছে আমাৰ আহ গোটেই জীৱনটোত আমাৰ স্বাস্থ্যটো খুব এটা জৰুৰী বিষয় সেইটোক লৈ পিনে মানুহ অলপমান সজাগ হ'ব লাগে আৰু সজাগ হ'লে মানুহে নিজেই নহলে আজিকালিৰ দিনত ইমানকেইটা বেমাৰ ওলাইছে সেইটোৰ বাবেও খুব বেয়া হৈছে আৰু মানুহে স্বাস্থ্যৰ প্ৰতি অকমান এলেহুৱা ভাৱ স্বাস্থ্যৰ প্ৰতি অলপমান আহ অসজাগতা দেখওঁৱাৰ বাবেই আচলতে এই বেমাৰবোৰৰ সৃষ্টি হৈছে উম বাকী তোমাৰ কথা খিনিতো শুনি ভাল লাগিছে বাকী স্বাস্থ্য ভালে থাকিলেহে সপোনো পূৰণ কৰিব পাৰি স্বাস্থ্যবোৰ মানে ভালে থাকিলে নিজৰ যিখিনি আহ জীৱনত এইম আছে, যিটো সপোন আছে, যিটো কৰিব বিচৰা যায়, সেই টো কৰিব পাৰি সেইটো বিষয়ে তুমি কি ভাবা
তুমি একেবাৰে ঠিক কৈছা সফলতা বিচাৰোতে স্বাস্থ্যক কেতিয়াবা অ অৱহেলা কৰিব নালাগে
উম আজি বহুত ভাল আলোচনা কৰা গ'ল দেই আমাৰ খুব ভাল লাগিল এনেদৰে এ কথা পাতি থাকিলে সঁচাকে নিজৰ দেহৰ প্ৰতিও সজাগ হোৱা যায় আৰু সকলো খিনি ভালে থাকে, এ ভাল লাগিল তুমিও নি নিজতকৈ সৰুক এইখিনি আহ এইখিনি কথা আলোচনা কৰিবা, নিজতকৈ সৰু ল'ৰা ছোৱালীৰ লগত।
উ অ' একেবাৰে।
ওম বাকী নিজৰ স্বাস্থ্যৰ যত্ন ল'বা, আৰু এটা নতুন বিষয় লৈ লগ পাম দিয়া।
অঁ দিয়া ধন্যবাদ।
ধন্যবাদ।